হেল্ল'!
অ'।
অ', কোৱা মই ঘৰ চফা কৰি আছোঁ দেই।
আচ্ছা ক্লাছ নাই
ক্লাছ আছে আজি দেৰিকে আছে যাম আৰু লাহেকে ওলাম।
আচ্ছা, আজি ইঘাৰটামান বজাৰ পৰা আছে চাগে ন' তেতিয়াহ'লে?
বাৰটা পৰা আছে বাৰু কিন্তু যাব লাগিব আৰু সোনকালে ওলাব লাগিব। তোমাৰ উম, বাছত টাইম লাগে যে
অ'।
অ', মানেতো ওচৰত থকা হ'লে একো নাছিলে এতিয়া চাবুৱা যাম। দেৰি হ'ব আৰু। অলপমান উম, বাকী ভাত যে, নাই খোৱা দে চাহে খোৱা নাই আজি উঠাও দেৰি।
আচ্ছা।
উম, মানে কালি দেৰি হ'ল অলপমান শোৱা।
অ', মোবাইল চালা মানে?
মোবাইল চালোঁ বাৰু অ', টোপনি ধৰা নাছিলে। সেইকাৰনে মোবাইলে চালোঁ, আৰু তিনটামান বাজিলে তিনটামান বজাত শুইছোঁ।
বা বহুত দেৰি দেখোন।
অ'।
বাকী হেৰি কি কৰি আছিলা?
মই এনেই শুই উঠি বিচনা চিচনা তুলি লৈছিলোঁ আকৌ।
অ', আজি ইমান ৰাতিপুৱাই মনত পৰিলেনে ফোন কৰিবলে।
হা আজি এনেই আৰু কথা অলপ পাতোঁ দেই বুলি মা মানে তুমি টো চাবুৱা যোৱা ন?
উম।
চাবুৱাৰ এই জাতীয় বিদ্যালয়খন ক'ত আছে দেখিছা তুমি?
অ নাই দেখা দেই চাবুৱাত, মই শুনাও নাই চাবুৱাত জাতীয় বিদ্যালয় আছে বুলি।
আচ্ছা আচ্ছা, মানে মোৰ মানে তাত কাম এটা আছিলে আক'!
কি আছিলে?
এ এক্জাম দিবগে লাগে।
অ কেতিয়াকে দিবা গে?
অ বাৰ তাৰিখে।
অ কিহৰ একজাম বা?
অ এইটো ডি এল এডৰ।
উম।
উম। উ।
বা বাৰ তাৰিখে ন?
অ তাকে মইতো দেখা নাই গৈয়ো পোৱা নাইবা চাবুৱা এনেকে। চ' সেইকাৰণে তুমি জানিবা নেকি বুলি ভাবিছিলোঁ আকৌ।
চাৱোৱাত মই নাই দেখা চাৱোৱাত চাৱোৱাত অকল মই তোমাৰ দিয়া কলেজ খনে বেছিকে ফেমাছ ন! মানে চবে জানে দি দয়া কলেজ খনহে দেখিছোঁ আৰু।
হা হা হা?
দিদিয়াৰ কলেজখন যে সেইখনহে দেখিছোঁ মই।
অ বিদি আৰ কলেজ?
দিয়া, দি দি য়াৰ।
অ দি দি আৰ।
অ। শুনে চবে মানে জানে আৰু সেইকাৰণে, কিন্তু মই চাবুৱাত জাতীয় বিদ্যালয় নাই শুনা। চিন্তা লাগে, চিপুৰিয়াত আছে বাৰু। দিয়া ছিপুৰিয়া
চি চি পুৰীয়া।
চি পুৰিয়া চি পুৰিয়া, অ শুনিচ নাই?
অ নাই শুনা নাছিলোঁ মই এতিয়া শুনিছোৱে তুমি কওঁতে, আজি ফাৰ্ষ্ট।
অ আমাৰ তিনিচুকীয়াত হেইকেখনত হে মানে হেৰি নিয়ে আৰু । উম লাহেকে চিনি পাবা তুমি দুদিনমান থাকা তেতিয়া চিনি পাবা।
উম সেইটো হয় সেইটো হয়, মানে এতিয়া আমিতো নতুন নহ। উম।
দুদিনমান থাকা জেগাৰ নাম চিনি পাবা, আৰু আমাৰ ঘৰৰ ফালে আহিবা আকৌ।
যাম যাম এদিন নিশ্চয় যাম, এতিয়া কেইদিন মানে সময় পোৱা নাই তুমি দেখি চাই চাগে।
হয়।
উম গম পাই চাই তুমি, সময়টো মিলাবলৈ অসুবিধা হৈ গৈছে আৰু। উম, সেইকাৰণে যোৱা নহয় আৰু।
টাইম পালে মানে আহিবা, জেগাও চিনি পাবা উম।
তাকে তাকে।
বাকী খানা খালা নে নাই এতিয়া?
উম' নাই খোৱা এতিয়া শুই উঠিছোঁ হে।
অ'হ তোমাৰ দেৰি মানে আজি।
উম' মইতো সদায় দেৰিকে উঠো, আজি সোনকালে উঠিলোৱেই আকৌ তোমালৈ ফোন কৰো বুলি।
অ' তাকে তুমিও বহুত দিন হ'ল ফোন এটাও কৰা নাই ন।
উম' সেইটোও বাৰু হয় বাৰু।
উম' আজি টাইম পাইছ কাৰণে ফোন কৰিছাঁ আৰু সোনকালে ন। টাইম পাইছ কাৰণে ফোন কৰিলা বোলোঁ এতিয়া ৰাতিপুৱাই অ'হ।
অ'হ সেইটো হয়, সেইটো হয় মানে খবৰ এটাও লও আৰু এইটো কথাটো সোধোঁ দেই বুলি ফোন কৰিছিলোঁ আকৌ।
অ' আচ্ছা।
উম'
আৰু এতিয়া তুমি ৰুমতে আছা চাগে?
হা?
এতিয়া তুমি, তুমি ৰুমতে আছা চাগে?
অ'হ অ'হ ৰুমতে আছোঁ, ৰুমতে আছোঁ, ৰুমতে থাকিব লাগিব আৰুনো ক'ত থাকিম হয়।
উম' তোমাৰ এতিয়ালৈকে কেইজন থাকা যে?
ৰুমত দুজন।
দুজন থাকা।
উম' আৰু আজি, আজি এজন আছেহি বাৰু এতিয়া।
হুম।
আৰু এজন আছেহি বাৰু এতিয়া।
অ'হ
অতিথি এজন আছেহি আকৌ।
অ'হ
অ'
কৰ হয় পিছে?
আহ এইটো এনে অৰুণাচল ফালৰ।
আচ্ছা, ওলাইছোঁ আৰু ঘৰৰ পৰাই শিকিছোঁ ন?
উম' দূৰৰ পৰাই
উম'।
বাকী কোন কোন আছে এতিয়া তোমালোকে?
মই আছোঁ, ভন্টি, তাৰপিছত মামী, মামাহঁত আছে।
আচ্ছা, মা মামাহঁত কি কৰে? মামা কিবা কৰে নেকি তোমাৰ?
আমাৰ অ' কৰে এ অ' তোমাৰ গাড়ীৰ ডিলাৰত কৰে।
গাড়ী ডিলাৰ।
উম' সেইটো এইটো কৰে। নামটো মনত পৰা নাই নহয়, উম' এ মনত পৰিলে কৰি দিবা দিয়া।
উম' তাকে তাকে।
উম'।
উম'।
বাকী খোৱা বোৱাটো কৰাই নাই চাগে ভাত
নাই নাই।
অ'! ভাত-চাত এনাই বনাই থৈ দিছে। এনাই মানে, স্কুল গ'ল, অংগনৱাড়ী কৰে, এনাই।
অ'! এনাই অংগনৱাড়ী কৰে মানে?
অ'!
আচ্ছা-আচ্ছা।
উম, অ'! সোনকালে উঠো।
উম। স্কুলৰ টিচাৰ হ'লেনো, সোনকালে উঠিব লাগিব আৰু। উম।
সেইয়ে, উঠি-মেলি বনাই
উম!
কেতিয়াবা, মানে, টাইম নহ'লে নবনাই বাৰু।
উম!
মানে, উম! ঘৰত চবেই বনাওঁ, যাৰ যেতিয়া, টাইম মিলে।
অ'! মামীয়ে বনাই নাই, মামীয়ো বনাই চাগে?
মামীয়ো বনাই। উম, আৰু এতিয়া মা। কোৱা?
উম, তোমালোকৰ মামা কেইটা আছে?
মামা এটাই।
হা, হা?
এটাই বোলোঁ।
অ'! এটা, আচ্ছা।
এতিয়া মানে, কি হয়, আমাৰ পোৱালিটো আছে ন' মামীহঁতৰ। আৰু সৰু হৈ আছে যে। সেইটো কাৰণে আৰু ইমান সেৰি কৰিব নোৱাৰে। সেইটো কাৰণে, আঁ এনাই যিমানটো পাৰে, আমি যিমানটো পাৰোঁ, কৰোঁ আৰু। মামীয়ো যিমানটো পাৰে, কৰে।
উম, অ'! সেইটো হয়-সেইটো হয়।
আৰু এতিয়া, অ'! উম, ল'ৰা-ছোৱালী থকা মানুহ আৰু ক'ত? উম, নোৱাৰে ন' তেনেকে।
উম, অসুবিধা হয়, আচলতে যে। উৎপাত কৰে ন' ল'ৰা-ছোৱালী বিলাক।
উম।
উম, সেইটো হয় বাৰু সেইটো।
উম, বাকী কোৱা?
কোৱাচোন তুমি, কিবা-কিবি অলপ?
অ' আজি ওলাই যাবানে কৰ'বাত? কোনে?
আ, আজি তাকে ভাবিছোঁ দেই! ক'ত ওলাই যাওঁনো? আজি কামেই যাওঁ নেকি! কালিতো নগ'লো।
উম, ডিউটিটো যাবই লাগিব ন'। ইমান ক্ষতি কৰিব নোৱাৰি।
উম, ভাল লাগিছে ন' গৈ কিনি?
উম, ডিউউি ভাল লাগে, কৰি।
কি কৰিম হয়!
উম!
ৰুমত থাকিওতো আমনি লাগে।
উম!
উম! চ সেইকাৰণে মানে কামলে যাব লাগিব আৰু। ডিউটি কৰিয়ে ভাল লাগে কিবা এটা টাইমটো তাত মানে এনেই পাৰ হৈ যায় আৰু।
উম!
কাম কৰি মেলি।
উম!
বাকী কি চব্জি বনালে এনেই?
ভাজি বনাই থৈ গৈছে তাৰপিছত ৰাতি মাছৰ চব্জি আছে, দাইল আছে তেনেকেই আৰু।
আচ্ছা-আচ্ছা। ভণ্টি কি কৰিছে? হা-হা!
ভণ্টি শুই আছে বোলো।
অ! এনেই আছে।
শুই আছে।
হা-হা!
শুই আছে, শুই আছে।
অঁ! ইমান দেৰিলেকে উঠাই নাই নি?
নাই উঠা। তাৰ ইয়াতো আমাৰ ঘৰত আহি কিনি তাইও সেই এনাই হেঁতেৰ ঘৰত মানে তাই দেৰিকে উঠে আৰু।
আচ্ছা! ভণ্টি থাকিব মানে ন কেইদিনমান?
অঁ! দুদিনমান থাকিব কৈছোঁ কি কৰে এতিয়া তাইহে জানে।
আচ্ছা! কেতিয়া আহিলে যে কালি আহিলে?
উম! দুদিন হ'ল।
আচ্ছা-আচ্ছা, দুদিন হৈ গৈছে।
উম!
উম!
উম!
ঠিকে। ঠাণ্ডা পানী ঢালি দিয়া আৰু ইমান দেৰিলৈকে শুই আছে।
উম! হুম।
ঘৰৰ কাম কৰিব লাগে নহয় মই অকলে কৰোঁ নেকি তুমি কৰা বুলি গালি দিয়া।
বিলাইছে আৰু।
তাকে ইমান দেৰিলৈকে শুব নালাগে। আজি সোনকালে উঠিলো যে মই সেইকাৰণে কৈছো আৰু তেনেকে।
ম‌ই দহটালৈকে শুই থাকোঁ, ত এতিয়া নোক কবলে আহিছে হয়।
মইয়ো, অঁ আগতে সোনকালে উঠিছিলোঁ অঁ।
নেটৱৰ্কটো নাই নে চাউণ্ডটো অহা নাই চাগে ন?
শুনিছা নাই?
অঁ! শুনিছোঁ, এতিয়া লাহ কেতিয়াবা শুনো, কেতিয়াবা নুশুনো ক মোৰ কথা শুনা নাই তুমি?
মই অ, মইতো তোমাৰ ভালকে শুনি আছো বাৰু।
উম, তাকে।
অ, শুনিছোঁ। কোৱা?
কোৱাচোন কোৱা?
আঁ!
কোৱা বোলো তুমি?
ডিউটি কেতিয়া চুটি আছে তোমাৰ?
অ, মানে ক্লাছ?
অ, অ, ক্লাছ-ক্লাছ।
কেতিয়া ছুটি হ'ব কৈছা?
অঁ।
মোৰ দেৰটা বজাত হ'ব।
অ, দেৰ ঘণ্টাৰ ক্লাছ হ'ব মানে।
মানে দেৰ ঘণ্টা ক্লাছ হ'ব, আৰু তোমাৰ মানে বাৰটা মানে দেৰটাত ছুটি হ'ব আকৌ, বাৰটাৰ পৰা আছে।
অহ, তাকে।
এ, বতৰো ঠিক কৰিছে, মানে যাবলৈ ভাল হৈছে, নহ'লে তোমাৰ ইমান ৰ'দ দি থাকে।
ৰ'দত ভাল নাল, আজি যে আকৌ ৰ'দটো উলিয়াইছে গৰমটো বৰষুণটো নাইকিয়া হ'লে দুদিন দিয়া, আজি মানে আকৌ প্ৰব্লেম হ'বই চাগে। মানে গৰমটো মানে একদম সহ্যই নহয় মোৰ। উম।
বাকী, এ, অ, কোৱা, কোৱা, কোৱা?
ন, তোমাৰ এতিয়া আহ মানে কৰ্চটো কৰি কেতিয়া শেষ হ'বগৈ এনেকে?
মোৰ আছে দেই, চাৰি মাহ মান আছে আৰু।
অ, চাৰিমাহ মান, টোটেল এবছৰ হয় নে দুবছৰ হয়?
এবছৰ, এবছৰ আৰু ছয়মাহ প্ৰেক্টিকেল।
আচ্ছা। এতিয়া মানে তুমি এইবিলাক বেজি-চেজি দিব শিকিছা আৰু ন।
বেজী অ, বেজী দিব শিকিলো। তাৰপিছত বি পি, বি পি চাবলে শিকিলো।
অ, বি পি চাবলে শিকিলা ন?
উম, থাৰ্মোমিটাৰ সেইবোৰ শিকিলো আৰু।
অ, তাকে। এইবিলাক জানিব লাগে।
হ'ব নহ'লে ন আজি।
অ, দিয়া।
মই অ, মোৰো ক্লাছ আছে। অ, মোৰ মানে ক্লাছ আছে, মই তোমাক আহি কেনে ফোন কৰিম নহ'লে দেই।
অঁ, অঁ, অঁ, হ'ব দিয়া।